হেল্ল' অঁ কি কৰি আছা।
ঠিক। এ অলপমান। কিবা কিবি অ। অ অলপমান কিবা কিবি এনে কাম চাম কৰিলো কৰি মেলি এতিয়া। ভাবিছো এতিয়া কথা পাতো। তো অ। তাতে বৰ বতৰটো কেনেকুৱা আজি?
আজি বৰষুণ দিছিলে, আবেলি বৰষুণ দিছিলে, তাৰ পিছত এনে দুপ দুপৰীয়া সময় ৰ'দ দিলে বাৰু এইকদিন সদায় বৰষুণ পৰি আছিলে দুপৰীয়া সময় ৰ'দ দিলে, তাৰপিছত আবেলি আকৌ বৰষুণ দিলে এনেকুৱা লাগিছিল মানে বৰষুণ ফোন পৰিয়েই থাকিব। কিন্তু বৰষুণ যাক ক
অ'।
মিলে এতিয়া-এতিয়া আ অ' অকণমান গৰম লাগিছে মানে, সেয়া গৰম ঠান দুয়োটা চলিছে যদিও মে' মাহ, তথাপিও মানে মে' মাহত যিমান গৰম পৰিব লাগে তেনেকুৱা-তেনেকুৱা ধৰণৰ গৰম পৰা নাই আৰু, গৰম ঠাণ্ডা দু দুয়োটাই চলি আছে, কাৰণ বৰষুণ
বৰষুণ দিছিলে।
হয়
অ', সেয়াতো বৰষুণ দিছিলে। কিন্তু ইমান জোৰছে দিয়া নাই আৰু। দিছিলে গধূলিলেকে দিলে অলপমান দি আকোএতিয়া নাই। ইমান দিয়া নাই আৰু।
অ'। ইয়াত যেনিবা বৰষুণ পৰিলেহে নে অ', গৈছিলো-গৈছিলো। ইয়াত বৰষুণ পৰিলে যেনিবা পানী জমা নহয় যে গতিকে এই কৃত্ৰিম বানপানীৰ সৃষ্টি নহয়। তাতে কেনেকুৱা বাৰু?
হয়, সেইটো এই খেতি বানপানীতো সৃষ্টি হয় বাৰু। অলিয়ে গলিয়ে জেগাবিলাক ইমানটা ঠিক নহয়, ৰাস্তাবিলাক পানী বিলাক বহুত বেছি
অ', অ', মানে পানী-পানী যোৱাৰ জে
নোৱাৰি এতিয়া মানুহ, জেগা নাথাকে, এতিয়া ৰাস্তা অলি-গলি চব গোটে সমান হৈ থাকে। উম, সেয়া আৰু।
অ', বহুত বেছি পানী যোৱাৰ ৰাস্তা নাথাকে তাৰোপৰি আৰু এটা কথাৰ কাৰণে কৃত্ৰিম বানপানী হয় বাৰু। এই যে মানুহবিলাকে মানুহবোৰে। বিভিন্ন ধৰণৰ পলিথিন হওক বট তল ডাবৰ জোথৰ সকলোবিলাক বস্তু চু সেই নলাতে পেলাই নলাত। ফালে ৰাস্তাৰ যিবিলাক। আপোনাৰ ড্ৰেইনবিলাক থাকে যে তাৰে ওপৰত ফুটপাথবিলাক থাকে সেই ফুটপাথৰ সেই ওপৰৰ যিবিলাক ঢাকনি থাকে ঢাকনিবিলাক গুচাই পেলাই আনকি দোকান পানীবোৰ জাবৰ জোথাবিলাক। নলাত ড্ৰেইন ড্ৰেইনটো উফন্দি উঠে পানী যাবলৈ যেগা নাথাকে।
হয়। হয় একাকাৰ হৈ যায়। সেইকাৰণে গোটেই ৰাস্তা ঘাট আৰু ফুটপাথৰ পৰা আদি কৰি গোটেই সমান হৈ থাকে ৰাস্তাৰ লগত পানী বিলাক।
অঁ অঁ অঁ তেতিয়া গাড়ী মটৰটো একো চব অচল হৈ যায়গৈ।
অ চব অচল হৈ যায় যাবলৈ বৰ দিগ্দাৰ হয় অ। দাৰ হয়।
আৰু বাতৰিত বাতৰিতে দেখি থাকোঁ। অঁ গাঁৱৰ জেগাবিলাক তেনেকুৱা নহে কাৰণ গাঁৱত বহুত মুকলি গাঁৱত। গাঁত ভাল কাৰণ মুকলি জেগা থাকে যে গাঁত বহুত।
হয় পথাৰ থাকে ইয়াতে এতিয়া অ চহৰত এতিয়া এতিয়া ঘন জনবসতি এতিয়া ৰাস্তা ঘাট। পানী যাবলৈও জেগা নাই। সেইটো এটা কথা।
অঁ আমি যাব জেগা নাই। ঘন জনবসতি পানীবিলাক পানীবিলাক এতিয়া ফ্লেট বনাইছে ক'তো এডোখৰ খালী জেগা নাই সকলোতে ফ্লেটেই। ফ্লেট তাৰোপৰি খালী জেগা যদি এডোখৰ থাকে তেতিয়াহ'লে লগে লগে ফ্লেট নহ'লে ঘৰ বনালে নহ'লে বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েই হওক তেনেকুৱা ধৰণৰ বনাই পেলাই মানে এডোখৰো খালী জেগা থাকে। যাৰ ফলত এইটো যাব ক'ত মাটিত। টো সুজাব লাগিব। ত' মাটিত থু যাবলৈ কাৰণে মানে। এক ৰাস্তা নাথাকে অলপ ৰাস্তাবিলাক কংক্ৰিতেই হয় পানীবিলাক সেইকাৰণে উপৰলৈ উঠি আহে। আৰু তেনেকৈ কৃত্ৰিম বানপানীটো মান মানুহৰো ঘৰ দুৱাৰ গাড়ী যান বাহন সকলোৰে ক্ষতি হয়। সকলোবিলাক বস্তু
ক্ষতি হয়
উম এতিয়া ধৰি লওক গৈ আপুনি ক'ৰবাৰ পৰা আহি আছে দূৰৰ পৰা ক'ৰবাৰ পৰা আহি আছে আহি থাকোঁতে সেই সেই য'ত কৃত্ৰিম বানপানী হয় মানে চহৰীয়া আচল ধৰি লওক গুৱাহাটী কেইদিন মান বাপানী যোৱা হোৱা জেগাত সেইকাৰণে ধৰি বহুত বৰষুণ পৰিলে কিমান পানী হৈ গ'ল এতিয়া আপোনাৰ গাড়ীত সোমালে পানী সোমালে ফলত গাড়ীখন ত' বেয়া হৈ গ'ল আকৌ ভাল লাগিগে আৰু
হয় ইঞ্জিনৰ ভিতৰৰ পাৰ্টছ বিলাক বেয়া হৈ যায় পানী সোমালে
আহঁ আৰু বাতৰিটো যিটো দিয়ে মানে মই মই চাহ আহ চাহ মন মই চাহ খাওঁ কেতিয়াবা ধৰি লওক যেতিয়া গাখীৰ নাথাকে যিদিনা গাখীৰ সেইনে থাকে সেইদিনা মই চাহ খাওঁ চাহ বিস্কুট খাওঁ আজি গাখীৰে আছে বাৰু মোক খোৱা হোৱা নাই খাম আৰু আপুনি কি খালে
মই খালো চাহ খালো আৰু এনেকে ভুজিয়া আৰু বিস্কুট দি পেলাই খালো
অঁ অঁ
এ আৰু অলপ মাথাতো বিষ হৈ আছে ছিলে তাকে ভাবিলো আৰু চাহ অলপ খাই দিও
অ কি বাৰু?
কি কলে
হেল্ল'
হেল্ল' অ কওকচোন অ অলপমান কমে আ কাৰণ হয় হয় অলপমান কমে সেইকাৰণে খাওঁ আৰু অলপমান। শুনা পাইছে নে
অঁ। শুনা পাইছেনে? হয় হয় শুনা পাইছোঁ
অ কেতিয়াবা কফি খাওঁ ধৰি লওক গাখীৰৰ লগত মিলাই পেলাই কফি খাওঁ কেতিয়াবা চাঁহো খাওঁ
অঁ কফিৰ কিন্তু কিছুমান অপকাৰিতা আছে মানে চাঁহ সাবাৰো খাব পাৰি কফিৰ কিছুমান অপকাৰিতা আছে মানে কফি আকৌ বেছিকৈ খালে টোপনি কমে অ বিশেষকৈ যদি ৰাতি খায় কফি তাতে টোপনি নাহিব ব
হয় সেইটো হয় কিন্তু কফিৰ কিছুমান উপকাৰিতাও আছে ধৰি লওক এতিয়া যাৰ মানে ভৰিৰ বিষ মানে ভৰি বিষ ধৰি লওক যাৰ ট্ৰাইটিজৰ প্ৰব্লেম আছ্ তেনেকে এই পিউৰাইন নামৰ বস্তু বস্তু এটা থাকে। হাড়ত এচিডৰ নিচিনা এইটো বস্তু জমা হয়। এইটো খোৱাৰ যেতিয়া মানে কফি খায় মানুহে সেই বস্তুটো ভাগি যায় পিউৰাইন যিটো বস্তু মানে এটা হাড়ৰ মাজত গঠন হয় সেই বস্তুটো ভাগি যায় মানে খোৱাৰ কাৰণে অলপ লাভালাভো আছে ধৰি লওক মেমৰিটো বুষ্ট কৰে মানে এ কামত মন বহে বা লিভাৰ কাৰণেও ইমান বেয়া নহয় মান হাৰ্টৰ কাৰণেও ভাল হয়। খাব লাগে কেতিয়াবা কেতিয়াবা
খাব লাগে কিন্তু বেছিও খাব নালাগে এবাৰমান খাব লাগে চাগে
হয় আপোনাৰ মাতটো ভিতৰলে গৈছে
এতিয়া শুনা পাইছ নেকি বাৰু
শুনা পাইছো অলপ কমকে শুনা পাইছো অ শুনা পাইছোঁ
আহ শুনা পাইছে ন এতিয়া, আপুনি মানে আপুনি মানে কফিও খায় চাহো খায়।
অ অ দুই বিধেই খাওঁ।
অ কফি বেছি খায়। কেই কাপ খাই?
অ কফিটো বেছি খোৱা যায়, কফিটো ধৰি লওক দিনটোত এবাৰেই খোৱা যায় গধূলি সময়ত।
হয়।
তাৰ পিছত আৰু, কামত বহি যাওঁ আৰু অ মান পানী অ হয় হয়।
বানপানী কথা পত পাতি আছিলো বানপানী মানে এতিয়া গুৱাহাটীত গুৱাহাটী হে গুৱাহাটীৰ নিচিনা অঞ্চলত মানে বানপানীটো খুব বেছি। মহানগৰ যিহেতু, ফ্লেট এডোখৰো খালী জেগা নাই। তাৰ পাছত অ আপোনাৰ তাৰ ওপৰতে আকৌ উৰণীয়া খেতি ভূলক, ফ্লেট।
অ উৰণীয়া সেতু ওপৰতো হৈছে কাৰণ মানুহে ৰাতি এ এনেকুৱা জাম লাগে এ যে পানীৰ কাৰণে যাব নোৱাৰে, মাজতে ফচি বেয়াকে
উম, হয় আৰু ৰাতি হলেতো বহুত অসুবিধা। আৰু কিছুমান পানী তেনেকে ড্ৰাইনত ড্ৰাইনত উতি গৈ পেলাই অ মানে সেই দুখত আপোনাৰ দ্রাইনত উতি গৈছে ধৰি লওক এনেকুৱা তেনেকুৱা ধৰণৰ সমস্যা আকো গানসমূহত গাওঁ অঞ্চলত নাই, আমি যিবিলাক তলত আছোঁ সেইবিলাক অঞ্চলত এনেকুৱা সমস্যা নাই। উম।
হয়, গাওঁ অঞ্চলত এতিয়া বহুতখিনি জেগা এ মানে মানুহৰ জনৱস সতী সিমান নাথাকে, পথাৰ থাকে ধৰি লওক এতিয়া ধুনীয়াকে মথাউৰি কিবা এনেকুৱাকৈও থাকে পানী যাবলৈ কাৰণে।
মথাউৰি থাকে মথাউৰিত খেতি বাতিৰ কাৰণেহে মথাউৰি মথাউৰিটো হেয়াতো বান্ধে আপোনাৰ যত বানপানী হয় অ অ নদীত মথাউৰি বান্ধি দিয়ে।
অ', থাকে, থাকে, থাকে মথাউৰি নিচিনা থাকে। কে নহয় কিছুমান জেগাত
অহ অ অ
উম
হয় আপুনি দচ অ কল হয় হয়
বজাৰ কৰিবলৈ দিগ- দাৰ
হ'ব দিগদাৰ এনেই ধৰি লওক বৰষুণ হ'লে একো ধৰণৰ সমস্যা নাথাকে ঠাণ্ডাহে পৰে কিন্তু তাৰ লগতে যদি বানপানীৰ সমস্যা সা হয়ে অভূতপূৰ্ব সমস্যাই দেখা দিয়ে আৰু মানুহে
হয় এতিয়া এইকেইদিন ৰ'দ দিছে ভালে হৈছে বাৰু কাৰণ বেছিকে বৰষুণ দি থাকিলে কাপোৰ বিলাকো শুকুৱাব নোৱাৰি